অ বন্ধু শুনিছো।
কি কৰি আছা বন্ধু
নাই এনেই মই বাহিৰত খোজকাঢ়ি আছিলো অলপমান। ভাল গৰম কৰে তেনেহ অলপ বাহিৰত ঘুৰিব আহিছো।
হয় তাকে মানে মইও এনে শুই আছো ৰবা মানে এ এনে ফুৰি আছো বাহিৰত।
এতিয়া এনে গৰম আছে ন অলপ মান টো অলপ নাই মানে। চাহ খালো চাহ খালো অলপ পাস্তা খালো তুমি খালা নেকি।
হয় হয় খালো ৰবা চাহ বিস্কুট তেনেকোৱাই খালো।
এ ভালে তিতা গৰম মোৰো মানে অলপমান হাৱা দি আছিল না কিন্তু অলপ বাহিৰত ঘূৰিব আছিলো অলপমান লগৰ কাৰ। উ
অ এই দিনবোৰ বহুত। গৰমো কালি চাই আজি বাৰু কম আছে হ'লেও মানে কাম কৰিলো ন বহুত চব। গৰম লৈ গৈছে দিনটোত।
অ হ কেনে কি খালে দিনত।
ৰাতিপুৱা খালো তোমাৰ ইয়া পুৰি ছবজি। তাৰ পিছত দুপৰীয়া খালো ভাত, চিকেন, আৰু আলু, ভাজি। ভাজি আৰু দালি। তাৰপিছত এই সন্ধিয়া খালো তোমাক কলো যে চাহ আৰু বিস্কুট। তেনেকুৱাই খাল। বাকী আজি গৰমতটো কালিত কালিৰ চাই কম। ব বৰষুণ গীত।
কি অহ তুমি যেনেকে গ'লে। কালি বহত গৰম আছিল আৰু পা পা পাংসা লাগালে পাখা মানে স্পীড খনে গম নাপায় আৰু মানে লাগি আছিল পাংসা। খে নাই এনেকা ইমানো।
তাকেতো কা কালি হয় কালি ফেন লগালেও ফেনৰ পৰা গৰম পতৰ। তাই আহি আছিল।
উম এতিয়া মই মানে ৰাতিপুৱা উঠিলো চাহ, - তাহ খাইলো অলপমান মিলা -মিচ খাইালো। মৰামিচ ভাত, খালোঁ মৰামিচ ভাত খালে নে বাহিৰত ঘূৰি আছিল চাহ- তাহ খালো এটা এতিয়া এতিয়ানে বাহ। ঘুৰি আছিলো ইমান আমনি লাগি থাকা কাৰণে অ তোমাক কেনেকা খবৰ- পাতি। ব্ৰেকফাষ্ট কৰিছো মানে এতিয়া চাহ খাইছিল চাহ বিস্কুট খ খাইছিলো।
অ অ ঠিকে আছে এতিয়া বাকী তোমাৰ লগত আজি মোবাইলৰ বিষয়ে। কিছু কথা পাতো বুলি ভাবিছোঁ।
উম সটো ভাল বিষয় হয় ময়ে ভাবি আছিলো মানে কথা পাতিম তোমাৰ লগত।
হয় মানে উম হয় হয় ভ ইছ- মানে মোবাইলটো মানে কি ইচে মবাইল। তো মানে আগৰ দিনত কেনেকুৱা মোবাইল আছিল আগৰ দিনত আমি ফন ফন কৰি। ৰ কাৰণে বেলেগৰ তাত যাব লাগিছিল বা পিছি। যাব লাগিছিল হয় নে। এ পি চি অত যাব লাগিছিল তাৰপিছত আগৰ দিনত যদি চিটি অ'। পঠাও চ' চিটিটো লিখিব লাগিছিল। প'ষ্ট অফিচত দিব লাগিছিল তাৰ পিছত পষ্ট মনে তোমাক। আহ মানে তোমাৰ হাতত চাল লৈ পঠাইছো মই চিটিটো। তোমাকে বাবাৰু পঠাইছে চিটো তোমাৰ হাতত অ পোন্ধৰ- ষোল্ল দিন পিছত। চিতিটো দিলে হয় নে নাই।
উম ঠিক আছ ঠিক আছে।
আগতে আগতে তোমাৰ আ। মানে তুমি হ চাপচ। থকা বিহাৰত মই থাকো গুৱাহাটীত হা তোমাৰ লগত কথা পাতি। দিবৰ কাৰণে মই বিহাৰ যাব লাগিব।
উম এইটো এইটো মানে আগতেমাৰ মানে তোমাৰ এক। আকৌ বেছি কিবা আছিল খালি পিচিও আছিল আ তোমাৰ লেটাৰখন আছিল।
অ পিচিয়তো তাৰ মাজে মাজে ফোন লাগে মাজে মাজে নালাগে দু দুইটা। নে এক টকা দি পিচিয়ত ফোন কৰিব পাৰি।
অ দুইশ এক টকাত আৰ মানে তোমাৰ পিচি মানে কিবা নেটৱৰ্কখন নালাগিলে কাটি যায়। আৰ। পচাটো এনে গ'ল আ।
অ পইচাটো এনে যায় তোমাৰ দুই টকা এক টকা এনে যায়। হিমা মাছলি যিবিলাক। আ কিপেড ফোন বা স্মাৰ্ট ফোন। স্মাৰ্টফোনতটো বহুতখিনি সুবিধা কৰিছে। কিন্তু কিপেড ফোনৰ জৰিয়তে আমি মানে তোমাৰ তুমি থাকা বিহাৰত মই থাকো অসমত তোমাৰ লগত এটা ফোনেদি মই কথা পাতিব পাৰিম যিমান টাইম ম যি দুই ঘন্টা প একঘণ্টা তা মতে এতিয়া টোৰ মোবাইল চিম বোৰত টো আনলিমিটেড। কল কৰি দিছে হয়। ন মানে আগতে কেনেকুৱা আছিল। তোমাৰ মিনিটত কিমান কল কাটিছে কিমান টাইম কৰিছা এক মিনিটত কিমান কিমান। পঞ্চাশ পইচা নে কিমান কাটিছিল।
অ আগতে। তন মে তুমি যেনেকা কৰিলে আগতে সৰু কে এটা কাৰ্ডখন আহিছিলা উ ইটো মান তুমি যে ন কলে আগৰ টাইমত জেনেকা অ কোৱা কোৱা।
এতিয়া মানে তোমাৰ আনলিমিটেড কল হৈ গৈছে চব জাগাত হয় ন নাই। তুমি তোমাৰ লগত মই যিমান টাইম কথা প পাতিব পাৰো আৰু মোবাইলৰ সহায়ত এটা। উ ডাঙৰ মানে ভাল হৈছে তোমাৰ লগত মই। আগতে যেনেকুৱা। পষ্ট কাৰ্ড চিষ্টেম আছিল পষ্ট কাৰ্ড লেটাৰ চিষ্টেম আছিল। মানে কিবা মেছেজ পঠাব লাগিলে এতিয়া তোমাৰ হোৱাটছএপ জৰিয়তে মানে। লগা লগ পঠাব পাৰো তোমাৰ একচেকেণ্ড তোমাৰ মেছেজ গুচি যাব।
উম।
হয় ন আৰু মোবাইলৰ কিছুমান অ বেয়া। দিশ আছে যেনেকুৱা তুমি গেম খেলা। গেম খেলিব লাগে মোবাইলত কিন্তু এদি। ক্ৰিকেট হৈ যাব নালাগে গেমৰ ওপৰত।
কৰি দিব তোমাক।
উম উ তুমি যেনেকা কলে আগৰ টাইমত যেনেকা তুমি এনেকা। অ এইটো আগতে একটা কাৰ্ড খনে আছিল তুমাৰ কাৰ্ডটো স্ক্ৰেচ কৰিব লাগিছিল এক নাম্ব খন আছিল। তুমি নিজৰ ফোনত দিব লাগিছিল ইয়াৰ পিছ তোাৰ ফোনত এনে ট টামিছিল আৰু মানে যেনেকা। বাৰ টকাৰ পন্ধৰ টকাৰি আহি।
হয়।
অ কিব লাগিছিল, কিছুমান কথাটো তোমাৰ মানে পইচা যাব হেনেকা আৰু ইতিয়াটো মানে তোমাৰ যেনেকা অনলিমি হৈ গল, যিমানো কথা পাতা তোমাৰ এ খতমে নহয়। এনে তা অল আমি এতিয়া কি হৈ গ'ল মোবাইল ফোন আহাৰ পৰা ভাল হৈ গ'ল আমাৰ মানুহবিলাক যেনেকা তোমাৰ ঘৰ ঘৰ মানুহবিলাক দুৰ আছে তুমি অলপ বাহিৰত থাকি আছে। ফোনোতে কথা পাতিব পাৰে আৰু আজিকালিৰ যে যেনেকা ব্ৰাউচ কিপেড ফোন হলেটো ফোনো কথা পাতি লাগ আজি আজিকাল কিমান ভিডঅ কল আহে। তোমাৰ ভিডিঅ' কল আহে তোমাৰ মুখে মুখে কথা পাতিব পাৰে কি হৈ আছে কি হোৱা নাই কেনেকে চাব পাৰে। মুখ চাবা পাৰি এনেকে চাবা পাৰি আৰু এই যে।
ঠিকে কৈছা ঠিকে কৈছা।
তোমাৰ যেনেকুৱা লগৰ বিলাক কোনোবা যেনেকুৱা বিদেশত গ'লা থাকি আছে তুমি মানে বিদেশত। লগত কথা পাব পাৰে তুমি বিদেশৰ ক'ত তোমাৰ লগৰ তুমি এ কানকশ্যন থাকিব পাৰে আগৰ তাইমত। আছে তুমি লেট লিখিব দিব লাগ আছিল তুমি লেট লিখিব।
ইণ্টাৰনেচনেল ৰমিং কাট বিদেশত কল কাটিব গলে কল কৰিব। কিন্তু আমি আমাৰ ফেচবুক আছে ফেচবুকেদি ডাইৰেক্ কথা পাতিব পাৰো।
ন ফেচবুক তোমাৰ ইনষ্টাগ্ৰামে এনেকা। আগৰ টাইমত কি আছিল তোমাৰ লেটাৰ খন আছিল। লেটাৰ যোৱা তোমাৰ একসপ্তাহ দুই সপ্তাহ লাগি যায় আৰু একসপ্তাহ দুই সপ্তাহ পিছতে তোমাৰ কি লিখিছে এতে ফাত। এ লিখি পেলাই ফটাব ইয়াৰ এসপ্তাহ দুই সপ্তাহ এনেকা অ ভাবিল দুইমাহ লাগে। যায় আহ যাহ যায় যহাত এক মাহা আহহাত এক মা এনে কা। তোৰ দুই মাহতে গুচি যা তোমাৰ এনেকুৱা কি কৈছে কি খবৰ হয় তোক।
তাকো আজিকালি আমি নি হয়-হয় তাকো আজিকালি আমি। নিউজবোৰ আগতে মানে আজি কি হৈছে অমুক জেগাত কি হৈছে তোমাৰ পেপাৰত। গম পাইছিলো হয় ন। যেতিয়াৰ পৰা মানে মোবাইল ফোন আহিছে, স্মাৰ্ট ফোন আহিছে। আমি চচিয়েল মিডিয়াৰ যোগেদিয়ে গম পাই যাওঁ। যেনেকুৱা টুইটাৰ ইনষ্টাগ্ৰাম
তুমি যেনেকা আ তুমি যিনেকা কলে সমাজিক- সামাজিক মা টিম লগতে তুমি গম পাই যোৱা কি মানে কি হৈ আছে তা তুমি যেনেকুৱা ওচৰত কিবা হৈ গ'ল একসিডেণ্ট হৈ গল তুমি লগে-লগে ফোনত পাই যাবা অ কিবা এক্সিডেণ্ট আছে নহয় নে কিবা বৰষুণ আহি আছে, নহয় কিবা হৈ আছে? তুমি লগে-লগে গম পায় যোৱা পাঁচ দশ মিনিট হতে অ আচত তোমাৰ হ অ মোৰ টা-টাইমৰ মূল্যও বাচি যায় মানে তুমি বেছি মানে এনে কিবা, অ ডাঙৰ খবৰ থাকিলে তোমাৰ লগে-লগে পাই যায় লাষ্টত তুমি এনেকা অ উঠি আছে ইয়াতে ট্ৰেইন বন্ধ আছে তেতিয়া মই ট্ৰেইনত নাযাম মোৰ সময় বাচি গ'ল হেনেকা। তুমি ট্ৰেইনৰ আজিকালি যেনেকা তুমি ফ-ফোনতে চাব পৰা মোবাইল ফোনতে কি মানে তোমাৰ ট্ৰেইন কত আছে এতিয়া? যেনেকা তোমাৰ যে তুমি অ তুমি ইয়াৰ হিচাপকে চাবা পাৰা, অ বুকিং কোন আ উম উঠি মানে তুমি জেগাত হোটেল বুক বুকিং, ফ্লাইট বুকিং চব তুমি ফোনতে কৰিব পাৰা আজিকালি, আগৰ টাইমত কি আছিল তুমি ডাইৰেক্ট অফিচ যাব লাগিছিল তেতিয়া কৰিব লাগিছিল আচত কিবা তুমি টাইমিং-টাইমিং ওপৰত যা আনিব খুজিবি ক টাইমিঙো সুধিব লাগিলে তুমি অফিচত যাব লাগিছিল এনেকা আছিল। এতিয়া তুমি ঘৰত বহি বহিয়েই বস্তু চাবা পাৰা না যেনেকা আহ কি আহ কিমান বাজাত টাইমিং আছে ট্ৰেইনৰ, কিমান বাজিত ট্ৰেইন ওলাব, কিমান বাজিত প্লেইন ওলাব, কিমান বাজিত প্লেন আহিব কিমান বাজাত যাই পাব? তুমি চব ফোনতে পাই যাবা আজিকালি মানে তোমাৰ ফোন অহাটো মানে তোমাৰ সুবি সুবিধা হৈছে অলচ তুমি যেনেকা পাইছি অসুবিধা যেনেকা গেম খেলিলা তাৰপিছত তুমি কলা গেম খেলিলে মা-মা থাপি বিয়া হয় কিবা হয় এইটো ঠিকে কৈছে তুমি, যেনেকা আজিকালি ল'ৰা ল-ছোৱালীবিলাক সৰু টাইম পৰাই আ আগৰ টাইমতে আমাৰ তাত নাছিল, লেকেন এহঁতৰ টাইমত খুব এম্প্ৰে হাতত একটা ফোন। থাকি গল, তেহেঁতে সৰু টাইম পৰা চলাই থাকে কি মানে সৰু টাইম পৰাই মোবাইল ফোন চলাই থাকে, গেম খেলি থাক কে তাৰমানে মাথা কোন বিয়া হৈ যায়, কি মানে অ সৰু টাইম ভাত আ ভাত নাখাম ফোন না নাথাকিলে হাতত ভাত নাখাম। এ এনেকা হৈছে যদি মানে এইটো মা-দেউতাৰ ওপৰতো অলপমান আহি যায়। কি মানে মা-দেউতা অ কোৱা?
মানে এনেকুৱা এটাই বেয়া তা-তাৰোপৰি তোমাৰ শিক্ষাৰ মানে পঢ়া-শুনাৰ ক্ষেত্ৰত ক্ষেত্ৰতো মোবাইলে আজিকালি বহুত হেল্প কৰে যেনেকুৱা তুমি কিবা এটা বস্তু নাজানা চাপজ হা তাৰপিছত তুমি জি গুগল বা যিকোনো এ আই এপত ডাইৰেক্ট মাৰি দিলে আহি যায়, আগৰ টাইমত কি আছিল তুমি কিবা এটা নাজানা পিছদিনা মাষ্টৰৰ কাৰণে মানে স্কুলৰ কাৰণে ৰখি ৰখিব লাগে স্কুল যোৱা, তাৰ পিছত দেখুওৱা শিক্ষকক তাৰ পিছত তোমাৰ শিক্ষকে মানে বুজাই দিয়ে মানে তোমাৰ মাষ্টৰে বুজাই দিয়ে, এতিয়া তোমাৰ মানে ছেকেণ্ডতে বুজিব পাৰা বা তোমাৰ চাপ‌ছ মই আহ তোমাৰ মিনিঙৰ আহ মানে তোমাৰ আৰমান মানে কি? মই মা-মানে-মানে যদি অ মই নাজানো গুগলত মাৰি দিলো লগা-লগ আহি গ'ল মিনিংটো এনেকুৱা টাইপ মানে উদাহৰণ দিছো এটা। তোমাৰ
উম ঠিক কৈছা। অ যেনেকা তুমি অ উম। সেইটো মানে তুমি জনা পঢ়া কনক এটা এটা আজিকালি হেল্প কৰিলে তোমাৰ, লেকিন তোমাৰ এইটো যেনেকা কলে পঢ়া শুনালে লেকিন কোনে কোনে লৰা ল'ৰা- ছোৱালীবিলাক পঢ়াখন বেছি মানে অ মাহতৰ ফলত ডাক্তৰ আহি যায় আহি যায় মানে তুমি তুমি মা-দেউ তহ আৰু তোমাৰ থাকে না দায়িত্ব কি মানে তোমাৰ ল'ৰাখন- ছোৱালীখন ইমান ঘণ্টা ফোন চলাই আছে তোমাক মোবাইল ফোন টো চবৰ তাত আছে এইটো মানুহ মানুহৰ কৰ হয় কেনেকা চলায় কেনেকা নচলায়। ত যেনেকা তোমাক দেখা পাইছোঁ তোমাৰ ল'ৰাখন অলপ বেছি চাই আছে পঢ়ি-শুনাৰো বেলেগ কথা মানে গেম খেলি আছে। মা -দেউতা অলপ দায়িত্ব থাকে কি মানে বুজাবা কি ইমান চলাবা নালাগা ইমান- চলালে তোমাৰ চকু বিয়া হ'ব দিমাক খন বিয়া হ'ব এনেকা ত এইটোয়ে মানে। অ চব কথাটে থাকে আৰু ভাল কথা বিয়া কথা সেটো তোমাৰ ওপৰত তুমি কেনেকা চলাই।
তাকেতো মানে মোবাইল ফোন এটা তোমাৰ মোবাইল ফোন এটা তোমাৰ ভাল। টুও থাকে বেয়াটোও থাকে তুমি কোনটো নিজে ইউজ কৰা এইটো তোমাৰ ওপৰত কথা হয় নাই।
ঠিক আছে বন্ধু ৰাখিছোঁ দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল।
গইয়ো ভাল লাগিল দে ধন্যবাদ। উম দে।